ত দিছা নাই কিমান গাল পইচা পাইছে? হেল্ল'।
নেক্স দেখিছোঁ।
অহ সঞ্জীৱে?
অ', তই মাতটো বহুত ক্লিয়াৰকে আহিছে আকৌ ইয়াত।
এ হেৰি কিবা কয় উম ভালকে কথা পাতিবা দেই নহ'লে সিহঁতি হে একচেপ্ট নকৰে কলটো।
হ'ব।
উম।
আমি যাব যাব।
ভাত খালা?
খালো।
কিহেৰে খালা?
ভাত ম ভাত খাইছিলো তোমাৰ মাংস আছিলে খালি তাৰপা আলু ভাজি ডিমৰ আমলেট দালি
উম।
ছিকিমখন বহুত ধুনীয়া আৰু বি দে গৈছানে তুমি।
ছিকিম ছিকিম মোৰ কানাডা যাবহে মন আছে।
কলৈ?
খনদা খেনাদা। কানাডা এ সঁচা বহুত মন আছে ইমান ধুনীয়া।
মই ছিকিম যাম নেক্স।
ভিডিঅ' বিলাক ছেভ কৰি গৈ থৈছো।
উম, মই ছিকিম যাব মন গৈছে উম।
উম, ছিকিমখনো ধুনীয়া।
এতিয়া চিকেন যাম দে চিকেন পাছত হেৰি যাম। টাৱান যাম টাৱান। ছিকিম গলে টাৱাং নগলে হয় কাৰণ ছিকিমত তাৰ বৰফ আছে ন। অহ, তাৰ পা হেৰি যাম নাগালেণ্ড যাম। দিপৰভেলী যাম, দিপৰভেলী। তাৰপিছত নৰ ইষ্টৰ
মইনো কলৈনো যাম আৰু দিদিয়ে যাব লকে কলেব। গৈছে।
নজিক মই দেখাই নাই ঘৰত, কালি পৰা দেখাই নাই দেখোন
তাই মাটি ৰুব জানে নাই?
ন
উম মায়ে জানে নাই।
উ
অ',।
কাই। মাই উ
নাজানিবা তুমি।
অহ, নোৱাৰো বাবে।
স্পষ্টকে কওঁক ফোনটোৰ ওচৰলে লোৱা নহ'লে মেহেতিৰ
মই একো কৰিব নাজানোঁ, মই অকল খাব জানোঁ।
নাজানোতো কি কৰিবি আৰু মোৰ জীৱনটো কোনফালে গতি কৰিছে। হেৰি কিবা বুলি কয়, দেউতাৰ কি হৈছে?
মই নাজানোঁ, শুই থকা দেখিছোঁ জৰ হৈছে নেকি।
সুধিব পৰা নেকি তুমি।
গা ভাল নহয় বুলি কৈছে। দিবওঁ নোৱাৰানে সেইটোকে। ঠে তোমাৰ ভৰি হাতবোৰ বিষাই আছে একদম বহুত। কোৱা কিবা এটা কৈ থকা, নহ'লে হেৰি হ'ব।
কালি শিখালে ফোন কৰিছিলোঁ নহয় কওঁ নে আকৌ বেয়া পাবা।
কোৱা।
তাৰপিছত হেৰিৰ কথা ক'লে, সেহেঁত সেহঁতৰ কথা মই ক'লো আৰু। সুধিলোঁ, তাৰপিছত তাই কৈছে মই মই এতিয়া বোলে, তাকো এৰিব নোৱাৰোঁ ঘৰৰ কথাওঁ পেলাব নোৱাৰোঁ। লাষ্টত উপায় নাইকিয়া হ'লে ঘৰৰ কথাই শুনিব লাগিব, এনেকে‌ কৈছে। কৈছে মাহঁতক মই ক মাক নহয়, মাহঁতক তাই ক'লে বোলে হেৰি, তাই বেলেগলে বিয়া হয়, দিলে দিব হ'ব কিন্তু তাই দাদুক পাহৰিব নোৱাৰে, এনেকে ক'লে। আৰু দাদুৱে তাইক পাহৰিব নোৱাৰে।
শুনা নাই যে, এইটো যে কল ৰিজেক্ হ'ব মই গম পালোঁ।
তাইকো পাহৰিব নোৱাৰে সেইটো।
ভালকে কি চলিলত কথা পাতিব পৰা নাই নেকি।
পাতিছোঁ চলিলত শুনিছেনে নাই এইটো।
তেনেকে আততটো যে এনেই এনেই যাব নহ'লে।
নাই কৈওঁচোন তই কওঁ।
কি?
একো নাই শুনা।
ফোনটো ওচৰতটো ৰাখি আছিলোঁ।
একো ওচৰত লৈ পতা নাই।
এই কি কৈছা।
ফোনটো তই ক'ত থৈছা সঁচাকে কওঁচোন।
শুনিছানে নাই, হেল্ল'। উম। কি কৈছা, পাহৰিব নোৱাৰে।
কেনেকে পাহৰিৱা নোৱাৰিব, এ দুটাই যদি মানে কথা পাতিব পাৰে বেলেগৰ লগত কিয় পাৰাহৰিব নোৱাৰিব।
এতিয়া সেইটো কৈছো, মাহঁতক মাকক তেনেকে ক'লে যেতিয়া এতিয়াতো মাকে এনেও মকহত তেনো কি আৰু তাইক যদি বেলেগলৈ দিয়ে তাইক যদি দাদুকে ভাল পায় থাকে, এনেও মাকহঁতে বেলেগলৈ বিয়া নিদিয়ে। তাইৰ সুখটো কথায়ে চিন্তা কৰিব ন।
অহ।
আমাৰ চুমি মাহীয়েও বোলে মোহাক একচেপ্ট কৰা নাছিলে নহয়।
উম।
প একপ আছিলে তাৰ পিছত হেৰি কি বা বুলি কয় নিদিয়ে বিয়া কোনো কাৰণতে নিদিয়ে বাপেকৰ লগত বিয়ালৈকে বাত বোলে নে থাকিলে নহয়। নিদিয়া যে বিয়া দিব লাগে দিছেহে তাৰ পিছত হেৰি কিবা কয় এ মাহীয়ে কৈছিলে মোৰ মই যান তালৈ য যদি নিদিয়ে। ছোতালকে দিলে। সেইটো কব পাৰিম, সামৰিব ন কব পাৰিম।
আহ।
কোন ম কোন মৰিব পাৰিব বাৰু।
এো নহয় বাৰ, কোনো মিল কি কৰিবা? মোৰলৈ নিদিলে কি কৰিবা?
নিদিলে, দিব এনেও দিব।
নিদিলে?
দিব। যদি তই কিবা কৰ, নকৰিলে মই নিজেও নেযাও। ঘৰৰ পৰাো বাদ দে, নিজেও নাযাওঁ মই তেতিয়া। ধান ৰুবলৈ মই নাযাওঁ ন, উম হাহিবলৈ আহিছ।
উম হয় ন। উম।
মই এনো কি
মই কেতিয়া ক'লো এক কোনে
উম। মই তই হেৰি নকৰিলে নাযাও, নিজে নাযাও বেলেগৰ ঘৰৰ পাতো বাদে দে।
কি নব?
বেলেগলৈ যাম আকৌ।
তাৰপা যদি মই কিবা কওঁ তাৰপিছত?
তাৰপিছত আৰে থাকিমে ন বহুত দিন। তেতিয়াও যদি তোৰ একো ধান্দা চান্দা নাই বোলে অ' তেতিয়া কোন ৰই থাকিব?
অ'। উম।
সেইটো আৰু তোৰগাত দুখ আৰু।
মই কি একো নকৰিমি নেকি লাইফত?
জানো কি কৰিবা তুমিহে জানা। একো মই ধেৰিয়ে গতিয়ে দেখা নাই কি কৰিবি তই।
মইতে কৰিলে তুমি কমা উচিত।
দেখি যাব বোলে ডাঙৰ চাকৰিটাৰ পাই গলে, মই গম পাইছো বোলে কেনেকুৱা সুখী হম পাওঁ মই। অ' পাগাল হৈ যাম।
উম।
এছা ডিবা দে বা
উম উম।
মই দিম।
উম।
অমু নহয় কিন্ত দিব নোৱাৰা নো তুমিয়ে চাইটো?
দিম দিম ক'ত দিমটো।
অ' ৰিটাৰণটো সৰহকৈ পালে সেইটো কথা নাই দৌৰ
অ'।
সেইফালে দূৰত পাছ হৈয়ে যায় বোলে, যদি ৰিটাৰ্ণ সৰহকে পায়
উম।
উ, যেনেতেনে থাকা পালেও দি চাই হেচাৰ দৰমহা আছে ন'?
বেছি নেদেই।
কেলে নাপাব বেছি? বাঢ়ি বাঢ়ি গৈ থাকিব, মানুহ গম নাপায়।
মই চাকৰি কৰিবলৈ অকনমান পোৰা নাই নৰ্থ ইষ্টত। বেলেগ
উম।
কি ধুনীয়া পৰিৱেশ এই যে মেঘালয় যে ন'? এই ছেভেন চিষ্টাৰ ৱাটাৰফল ন'? তাত যাওঁতে তুমি দেখিবা মানে এনেকুৱা ধুনীয়া নেচাৰ নহয় পুৰা ডাৱৰবিলাক যে
উম।
আহি থাকে নহয়, ত' তৰ পৰা সি ধোঁৱ লাখিবা হা, ধোৱা লাখিবে ঠাডা ঠাণ্ডা তাৰপা এই ৰাস্তাবিলাক গৈঠিবতে মানে পাহাৰৰ চবফালে
তলফালৰ পৰা একদম পুৰা ঠাণ্ডা ঠাণ্ডা হাৱা আহি থাকে, বগা বগাকে ধোঁৱালি থাকে।
সেইটোৱে ডাৱৰ নি বাৰু?
অ' সেইটোৱে ডাৱৰ আৰু। তাৰপৰা এটা মানে হা
ডাৱৰটো ওচৰত পালে কেনেকুৱা হয় বস্তুবোৰ?
এই টোপুৰি লিখিয়া আকৌ।
এনে আমাৰ ওপৰত থকা ডাৱৰখিনিও কুঁৱলিয়ে নেকি?
অ' কুঁৱলীলিখিয়া এইখিনি, সেইখিনি পানীৰ কণীকা আৰু গম পাইছা নাই?
ওপৰত থকাখিনি?
অ'।
মানে কেনেকুৱা হয় এ, চলকা চকা বৰফুৰ নিচিনা হয় নে কিনো বাৰু?
এই নহয় নহয় নহয় নহয়। বৰফৰ নিচিনা নহয়। এই তোমাৰ এইটো একো হেৰি বস্তু নহয় তোমাৰ এ চি কেইটা ঠাণ্ডা তেনেকে হাৱা আহ ন' এনেকে আহে। কিন্তু পানী এনে হেৰি আৰু ধোঁৱালিখিয়াকে আহে যেনিবা। এতিয়া যাবা আকৌ। বা বতাহখিনিও মানে উলাই উখি উৰাই গুচি যায় আকৌ ৰ'দ দিব একদম গৰম উঠি যাব। তাৰ ওপৰত ঠাণ্ডা ঠাণ্ডা আহি যাব বুলি ধোৱা হৈ যাব, সেই মজা লাগে নহয়।
উম।
তই ঘৰ বিলাক কিমান ধুনীয়া ধুনীয়া, একদম চাফ চিকুণ। পা বুলে এই ইংলেজ চেনলেজ ঘৰৰ লেখীয়া।
অ' সেইবিলাক ঘৰ বহুত ধুনীয়া লাগে কতেজ ঠাইবোৰ যে অকণী অকণনি যে।
অ' একদম পোৰা ডিচিপ্লিন নহলে এখন গাড়ীয়ে এখন গাড়ীক অভাৰটেক নকৰে তোমাক। পোৰা ডিচিপ্লিন। আৰু মেঘালয়ৰ মানুহবিলাক বহুত ভাল হয় মানে বেছি এগ্ৰেছিভ নহয়। অৰুণাচলৰ মানুহবিলাক ন' বহুত বা নাগালেণ্ডৰ ধৰক ধোৱা হয়। কিন্তু না মেঘালয়ৰ মানুহবিলাক ভাল হয় আৰু।
উম। সেইটো যে বস্তুবিলাক বহুত ধুইনীয়া পায় ন'। মানে পাহাৰীয়া থাই ন' শ্বিলংলে যাওঁতেতো এনে কিছু মোবাইল বিলাক'ত হেৰি ৰন্ধা পেম ভইচত কিবা এইবোৰ এনেকুৱা বস্তুবোৰ পাহাৰীয়া বস্তু থাকে।
শ্বিলঙৰ মানে ৰাছবিলাক ন' বহুত এষ্টেটিক হয় তাতে। ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধে। ছোৱালী বিলাক হওক লৰাবিলাক হওক। ৱেষ্টাৰ্ণ মানে পুৰা। তুমি ভাবিবা যে মানে ইণ্ডিয়াৰ নহয় বুলিয়ে ভাবিবা এনেকুৱা
মই ল'ৰা বিলাকে সেই পিন্ধলে বহুত ভাল পাওঁ। ছাৰ্ট বা ইছপৰ্তিং সেনেকুৱা বিলাক যে হলম লমকে যে পিন্ধে থাকে।
এইবোৰ নৰ্থ ইষ্টৰ বিলাকে পিন্ধে। মানে চবৰে লগত নিমিলে এতিয়া মোৰ লগত নিমিলে ন' সেটো।
দিব তোমাক আকৌ। নিপিন্ধা আকৌ তুমি।
মই চব বস্তু ভাল নাপাওঁ। চব মানে চব টাইমত ভাল পাওঁ নিপিন বেছি এইবিলাক জেন জেট ভাল পাওঁ। জেনজি কাপোৰ বিলাক ভাল নাপাওঁ মই। অলপ অল্ড ফেশ্বন ভাল পাওঁ মই। এইবোৰ যে পিন্ধিছিলোঁ হা আগত পিন্ধিছিলোঁ। এ, অভাৰ চেত তিছাৰ্ত হওঁক তাৰ পা আকৌ বেগি চেগি হওঁক
অহ।
মই ভাল নাপাওঁ মই। এ, ভাল পাওঁ হা বেগী ভাল। বেগীটো বে-বে-বেছি বেগী হ'লে বেয়া পাওঁ মানে।
উম, উম।